হেল্লো'
উম কোৱা, কি খবৰ?
ভালে দিয়া। তোমাৰ?
এই চলি আছো আৰু, কক্ৰচৰ চিনাকৈ
অ
তুমি একদম ঘাপকে ঘাপকে কলডাল কৰি দিলা, মই তোমাৰ বেলেগ এটা কলত আছিলো, লগত তোমাৰ হেৰি
অ তুমি আকৌ আছো বুলি ক'লা নহয়, এনেকে মানে কৰি দিলো।
মানে হেৰি হয় না অকমান ত অকণ লেম হয়, অকন বেজি হয়, তুমি একদম পোৰা ঘাপকে কৰিছা ধুমুহাৰ নিচিনাকৈ,
তুমি মাতটো পৰাও ধুমুহাও
হা
অই কোৱা, বাকী কেনেকুৱা খবৰ খাতি?
ভালে। তোমাৰ?
অ কি আৰু আজি আছো কালি নাই।
উম, আজি আছো কালি নাই মানে আৰু?
আজি আছো কালি নাই, পৰহি আকৌ আছো।
অহ
তেনে ব্যৱহাৰ তোৰ
অ
অই পিছফালে কি তুমি ক'ৰাত গৈ আছা নেকি? গোটেই হাৱা এটা আহি আছে পিছফালে।
নাই কিবা ফেনৰ তলত আছো যে।
অ ফেনখন অক এটা গৈ ল গোটেই মানোলে হ ম কৰি আ ফেনখনে অকমান নইচ অ, মানে ফেনখনে অকণ নইজ দিছে ন বুজি পোৱা নাই।
অ এতিয়া কোৱা?
গৰমডাল দিছে আৰু ন কিছু কিছু?
উম
এই ৰ'দটো বাৰু ইমান দিয়া নাই ন?
ৰ'দটো ইমান দিয়া নাই মানে, গৰম গ গৰমটো ভাভতো আছে না
এই এনেকুৱা বতৰত তোমাৰ সেই হাই প্ৰেচাৰ হৈ পিনে তোমাৰ সেই প্ৰেছাৰ ষ্ট্ৰ'ক কি হয় যে, সেইটো আৰু ৰেট বেছি হয় ছাবা না
অ অ
সেইকাৰণে কেতিয়াও বুঢ়া বয়ত ঘৰৰ বাহিত ওলাই নাযাব।
উম
এইটোতো দীপ মুপা লৈ গৈ আছে কথা ডক্টৰে মানে বেমাৰ হোলেই ভাল পায় ন
পইচাটো লাগে
অ বুঢ়া মানুহ বিলাকে এনেকা কথা কয় অ ম ডাঙৰ হু
উম ভাত বাৰু নাই খোৱা চাতো নাই খোৱা
অঁ
আচলতে মাৰপিট নকৰে মোক ঘৰত বাৰু দেই এইটো ভাল কথা
অহ
এটা কথা গম পোৱা পৃথিৱীৰ আটাইতকৈ আপোনাৰ সম্পত্তি কি জানা
তে
পইছা
সেইটোৱে
এৰি দিয়া এই তোমাক যদি ঘৰত যদি কয় অ এই টো নপটা তুমি এক্টিং কৰা
ওম
তুমি এক্টিং কৰা ষ্টাৰ্ট কৰি লা লাহে- লাহে। তোমাৰ ঘৰৰ মানুহে কৈছে নাই, এইবোৰ নকৰিবি বহুত, পইচা চইচা ইমান মানে, কাৰিয়াৰ অপশ্যন নাই।
উম।
দেন তুমি ঘৰ মানুহক পইচা দিয়া ষ্টাৰ্ট কৰিলা লাহে- লাহে।
উম।
দে ঘৰ মানুহে কৈছে নাই ন প্ৰ্লেম কৰ -কৰ তুমি মই ঘৰ মানুহে কলা। এইটো কিন্তু অলপ ৰিস্কী জব, ৰিস্কী জব হয়। ঘৰৰ মানুহে কি ক'ব জানা? ঘৰৰ মানুহে কব তোমাক হেলমেট পিন্ধি কৰ। সেইদিনাখন সেইদিনাখন গম পাই যাবা পৃথিৱীৰ আটাইতকৈ ডাঙৰ সম্পত্তিটো হল পইচা।
উম।
এ জ আছিলে, ৰবি গুপ্তাৰ জব হয় এইটো। কি মজা কয়।
এ তোমাৰ, পইচা নহলে একো নাই।
উম, পইচা দিল হলে চ চব কিনিব পাৰা সুখো কিনিব পাৰে। এটা বস্তু কিনিব নোৱাৰি মোৰ মতে, শান্তি।
সেইটোৱেই আৰু।
মোৰ লাগে এনেকুৱা।
হ।
এই আমাৰ গ্ৰুপত এনেকুৱা পিলে কেনো এটা গান হেৰি টাইপৰ তোমাৰ উ। জ্ঞান দিলোঁ।
অ।
আৰে তোমাৰ জ্ঞান পালেও ধৰি আছে। কবলৈ গলে।
আমাৰ বিপত মানে আগতে এটা আছিলে। ম, তালৈ মন কৰিব।
অ।
পোৱালিটো কিন্তু ভাল আছিল দেই। মই এতিয়া ভাবো। তাৰ কথা।
উম।
সি মানে কি জানা বয়সতকৈ বহুত আগৰ কথা কৈ আছিলে।
হয়
আৰু সি সংসাৰত ভুল - ভুল কথা গাল কব। আৰু মই সৰুতে থাকে মই গমো নাপাওঁ। এতিয়া এটা নহয় ইটো যে ভাগৱত যে ভাগৱতত যে আছিল যে, ক'ত আছিলে মহাভাৰতত। ইয়াদা -ইয়াদা ধৰ্মচ এনেকোৱা শ্লেক এটা।
উম। উম
সি যে মোক সৰুতে পাৰা পাচিত ভুল শুনালে হা।
উম।
অহ অ, তাক এদিন সুধিছিলো, লাইক তুমি জানা নেকি? এইটো শুনিছা? সি কদম গাই দিলে নহয়, চব মই আচৰিত। বা ইমান গাল জানে নে? মই এতিয়াই গম পাইছো। কি কি আছিলে?
উম।
তাই কোৱা তুমি?
কিনো কম আৰু। ভঙা ৰেক্সচ গৰম।
এই লগৰ, এই লগৰ লৰাৰ কথাকে কথাইে কোৱা। ভাল লাগে পিনে।
ভাল লাগে মানে তোমাৰ, কি কম। লগৰ কেইটা আৰু।
মানে কি জানা। লগৰ ল'ৰা হ'ল এনেকুৱা টপিক যাৰ কথা তুমি কৈ -কৈ শেষ কৰিব নোৱাৰা।
অহ
মানে লগৰ লৰাবোৰ ইমানে বেছি বদমাচ, লম্পট থাকে।
বদ মাছ মনে অভঙে বদমাছ। আৰু কি ক'বা।
ঐ ভিনদেউ কি সি বিপদৰ সময়ত আকৌ সেইকেইটাই আহে কিন্তু আগত
এইটো হ
চনত থাকি বেছি বদমাছটোৱে আকৌ লাষ্টত চবত থাকি বেছি আপোন হৈ যায়
অহ
হুম সেইকাৰণে সদায় লগৰ লৰা বদনামি গাবা
উম যিমানে কাজিয়া নহওঁক কিয় যিমানে হেৰি নহওঁক কিয়
হুম হেহু সেয়াই না লৰাৰ দুষ্ট
উম
সেইবিলাকে দস্টি বুলি কয় এতিয়া যোনে তোমাৰ ওচৰত আহি ন ভদোৱা দেখুৱাই থাকিব ন লাইক মই তোৰ অহ কেতিয়াও ঘূৰি নায়াওঁ এনেকা টাইপৰ এই ল'ৰা নকয় বাৰু দেই অহ তুমি বুজা না তোমাৰ ফালে মানে ভদ্ৰ দেখাই আছে একদম বহুত ভদ্ৰ সি বিপদৰ সময়ত প্ৰথমতে সি বান
অহ সেইটোৱে
সিয়ে এৰি দিব ফাৰ্ষ্টত টাইম
যোন পোৰা ভদ্ৰৰ নিচিনাকে একদম ভালকে থাকিব
যে সেনেকুৱা ধুমকেতুৰ নিচিনা আজি আছে কালি
অহ
ঘৰৰ মানুহবিলাকো এনেকে কয় সিহঁতৰ লগত থাকিবি বহুত ভাল পোৱালীকেইটা
হুহ
কিন্তু ঘৰৰ মানুহে কি বুজিব ন কোন ভাল কোন বেয়া।
সেইটোৱেই
সেইটোৱে
সিহঁতৰ চকুৰ আগত যোন ভাল দেখে মানে সেইটোয়ে সেইটোয়ে আৰু সিহঁতে ভাল
এনেকা নহয় ন এতিয়া আমি আমাৰ লগৰ আমি জানো ন কোন কেনেকুৱা এতিয়া হ হব পাৰে কোনোবাই কিবা বেয়া কাম কৰে মানে বেয়া বস্তু খাই বেয়া হেৰি কৰে কিন্তু মনটো ভাল ন ত
অ
সেইটো কৰে মনটো ভাল আমিনো কনছা তাৰ লগত বিয়া পাতিব যাম মদ ভাং খোৱা বিলাক। বাকী
ভাত চাত নাই খোৱা নাই বাৰু ভাতো খোৱা নাই চাতো খোৱা নাই
বা
তোমাৰ দাইলগ মাৰি
স্কুল কলেজ
অ এই নহয় তোমাৰ মোৰ মানে চিনাকি প্ৰাইভেট কলেজ প্ৰাইভেট স্কুলৰ তোমাৰ এঘাৰ তাৰিখৰ পৰা দিছে কিছুমানত বন্ধ
এঘাৰ তাৰিখ
অ এঘাৰ জুলাই পৰা বন্ধ দিছে কিছু
মই পৰীক্ষা দিছো একজামে যোৱা নাই আৰু
পঢ়া শুনা কৰা মাজত ন
উম কি কয় এইটো গৈ এই পৰীক্ষাটো দিলো তাৰ পিছত গ কিবা কিবি কৰিব দিব বুলি মই গুচিয়ে আহিলো
হয় এই এইটো বহুত বেষ্ট অপচন
এই গৰমবন্ধও
মই তোমাৰ হেৰি টোলৈকে পঢ়িলো বাৰু দেই মই অ এঘাৰটা মানলৈকে পঢ়িলো তাৰ পিছত এৰি দিলো আৰু ভাৰিলো পহিবো
অ
আৰামছে এঘাৰটালে এঘাৰটালৈকে পঢ়িলো ন নহ'ব মৰা নহ'ব
তুমিতো এঘাৰটা বজালৈকে পঢ়িছা মইতো নপঢ়োৱে কবলৈ গ'লে
এ নাই মই কৈছো মই মানে স্কুল স্কুলত পঢ়িছো এঘাৰটালৈকে
অ
অ মানে মোক মায়ে যোন দিনাখন ক শ্ৰেণীত পঢ়াবলৈ গৈছিলে
অ
সেইদিনাখন এঘাৰটা বজালৈকে মই পঢ়িলো মানে লেজাৰলৈকে পিছত মই ঘৰলৈ গুচি আহিলো ত শুন নক'লে আৰু
অ অ
সেইকাৰণে কৈছো একেত লগে গৈছো
হয় এইটো তোমাৰ হেৰি ধামাল মুভি খনৰ যুগ আছিলে হ'বলা ধুনীয়া লাগে
অহ
জীৱনটোৱে ধেমালি
সেইটোৱে জীৱনটো ধেমালি আক জীৱনটো এতিয়া ধেমালি কৰিলে আকৌ পিছত আকৌ পচতাব লাগিব যে
যদি পিছতকে যদি জীয়াই নাথাকো কি
পিছতকে আকৌ আকৌ বাইচেন্স ত না
অ সেইটো হল
এ নাই এতিয়া বাৰু মই তোমাক এটা কথা কৈ আছো তোমাৰনো কি লোকচান আছে কোৱাচোন
উম
টাইম পাছ নহ দষ্ট
অ
তেনেকুৱা এতিয়া মই ধৰা কলোৱে ধৰা মই এঘাৰ তাৰিখে পঢ়িম অ তুমি মোক চাই পিনি কি এঘাৰটা পা স্কুল এৰি দিবা নেকি
নাই নোৱাৰো
অ হাঁহিটো তেনেকোৱা লাগিব
সেইটোৱে সেইটোৱে মই কেতিয়াবা ভাবো হা পঢ়ি কেনে ইমান কি কৰিম যদি ঘপককে কিবা এটা হৈ যায়
সেইটোয়ে এ মানে কেতিয়া চাকৰিৰ এটা নকৰিবা
অ
অ মোৰ মতে চাকৰি কাৰনে পঢ়িলে তুমি চাকৰিত যদি কৰিবলে জীয়াই নাথাকা
উম সেইটোয়ে
কিবা এটা শিকিবলে মোৰ আৰামছে হব পাৰে স্কুলত মই একো
ঘৰৰ পৰা পঢ়বা ইমান মানে প্ৰেছাৰ বিলাক দি থাকে ন
এটা কাম কৰিবা চিটিং মাৰি দিবা
চিটিং চিটিং অক চিটিং কৰিব নাযানিম
এই চিটিং নহয় চিটিং চিটি চিটি চিটি এই হেৰি প্ৰেচাৰ কুকাৰত যে চিটি মাৰে যে পৰিলে চিটি মাৰি দিবা তেতিয়া পেছাৰটো গুচি যাব আৰাম চে তেতিয়া তোমাক কোনো প্ৰেছাৰ নিদিয়ে আৰু ভাবিব ইয়াক প্ৰেছাৰ দিব নোৱাৰি ই পোৱালিটো পখলাই যায়
উম তোমাৰ মানে শুই থাকে থাকিলো ৰা উঠাই দিবহি ৰাতিপুৱাই
এটা কাম কৰিবা অ আমাৰ যোনটো জন্মগত অভ্যাস সেইটো কৰিবা
অহ
কি জানা
হয়
পেত বিখাইছে মোৰ
গা বিখাইছে
অ গা বিখাইছে পেট বিখাইছে পৰিলে পেট বিষাইছে মোৰ আজি না যাওঁ মই
তোৰ পিছত কব আকৌ তোৰ
উম কি কব কি কব কি নাই কোৱা কোৱা কি কব
মই কৈছো তোৰ সদায় পেট বিষাই নে সদায় গা বিষাই নে বোলে
এই শুনা না মই কৈছো আমাৰতো দেহৰ অংগ এটাই নাই নহয় বহুত আছে তুমি কেতিয়াবা কৈ দিবা মোৰ চুলি বিষাইছে কেতিয়াবা কেতিয়াবা মোৰ নখটো বিষাইছে ৰখা এনেই কৈ দিবা
তেতিয়াতো গমেই পাই যাব না
সেইটো হয় বাৰু সদায় সদায় বেলেগ বেলেগ কৈ থাকিবা লাইক মই আগতে কৈছিলো স্কুল স্কুলত কৃষ্ণ পূজা আছে মই আজি স্কুল নাযাওঁ
এ হে কৃষ্ণ পূজা
উম
হে
আজি কৃষ্ণা পূজা দে ন এবাৰ মই ধৰাত পৰি গোলো
সেয়ে
এল পি স্কুলত
অ
সেইটো সনত কেছ টো কম দিয়া পিছতে মই তোমাক অকণ দেৰিকে কৰা কৰি আছো হা মোৰ মানে কল এটা আহিছে
অ দিয়া দিয়া